অ শুনি আছো দে, কওকচোন? অ অ শুনি আছো দে কওক।
হাল্ল
হেল্ল। অ হেল্ল।
অ শুনি আছোঁ। দেহচোন, অ আয়েছে আয়েছে। উম গুড মৰ্ণিং।
গুড মৰ্ণিং
গুড মৰ্ণিং, পিছত ভাল? মই আছো ভালে।
আহ আহ কোৱা ৰাতি ৰা ৰাতিপুৱ বা ৰাতি বৰষুণ হৈছে নে হোৱা নাই?
ৰাতি বৰষুণ ইয়াতে হৈছে। আমাৰ পিনে হৈছে।
হয়। অ বৰ্তমান বত বৰ্তমান বতৰটো কেনেকুৱা?
বৰ্তমান বতৰটো ভালেই।
মান ভালেই ন, এনে ৰদ ওলাইছে নে ডাৱৰ এ ডাৱৰীয়া মেঘ আছে।
ৰদ অলপ ওলাইছে।
হেল্ল, হয়।
অ ৰদ অলপ ওলাইছে, আপোনাৰ ফালে?
ৰ'দ ওলাইছে ন, অ এই আমাৰ পালে একদম পুৰা খাৰা ৰ'দ। মানে বহুত এক। একদম ৰ'দ ওলাইছে, ৰাতি ৰাতি বৰষুণ আাছিলে ৰাতি অকনমান এ হেৰি কিবা নাছ ছিলে আমাৰ এ কাৰেন্ট নাছিলে ৰাতিত, মানে সেই বৰষুণত। কাৰণে হয়। এ অলপমান বতাহ বলিছিলে, অলপমান বতাহ বলিলে কাৰেন চাৰেন নাথ থাকে আৰু।
নাথাকে।
অ'।
হয় তেনেকুৱা মাজে মাজে
মাজে মাজে এই বে মে বেছিভাগে আমাৰ এইখিনিত অলকণমান যদি বৰষুণ হয় তেতিয়া হ'লে কাৰেণ্টটো অফ কৰি দিয়ে, নাজানো কেলেই অফ কৰি দিয়ে ন।
কেতিয়াবা গোটেই ৰাতিটো থাকি যায়, অলপমান বৰষুণ হ'ব আৰু গোটেই ৰাতিত টো বন্ধ কৰি ৰাখি দিয়ে।
অ', তেনেকুৱা।
হয়। বাকি, অ', পুৱাৰ আহাৰ যিটো নেকি আমি জল পান বুলি কওঁ জলপান কৰিলে নে।
হয়, হয় জলপান হ হয় হৈ গ'ল জলপান চাহ খালো।
হয়।
ৰুটি তেনেকে হ'ল আৰু জলপানটো।
অ', আজি ক আজি আজি আজি ক'ত যোৱা মনস্থ কৰিলে। কি কি কি কৰিব বুলি ভাবিলে গোটেই দিনটো।
আজি অলপমান ঘৰতে থাকিম বুলি ভাবিলোঁ
হয়।
অলপ ঘৰুৱা কিছুমান কাম আছে।
হয়।
তেনেকে অলপ কৰিব লাগিব।
হয়।
হা, তাৰপিছত আৰু সেই আৰু খোৱা লোৱাৰ হ'লে টাইম, দুপৰীয়া হ'লেই আৰু ৰন্ধা বঢ়া আছে।
হয়।
মই নকৰো মাহঁ তে কৰিব এনেকুৱা, অ'
আ আজি আপুনি নিজে ৰান্ধি দিয়া ঘৰৰ মানুহক বাদ দি আপুনি নিজে ৰান্ধি দিয়ক, হয় হয়
আৰু তুমি কি খোৱা লোৱা হ'লনে।
নাই নাই ব্ৰেকফাষ্ট ব্ৰেকফাষ্টটো কৰিলো বাৰু, লেমন টি আৰু বিস্কুটে দি দি।
অ হা।
আ বাকীতো তেনেকা কি কৰো কি নকৰো একো চিন্তা। ধাৰা কৰা নাই আজিৰ দিনটো মানে গোটেই দিনটো। শুইয়ে থাকিম চাগে আজি আ ৰাতি অকনমান বৰ ষুণো হৈছে এ মানে বৰষুণ হওঁতে ৰাস্তা বোৰো। বেয়া হৈ গৈছে গোটেই কাদো হৈ গৈছে।
হ। আৰু ৰাস্তা ঘাট কেতিয়ালৈ। ভাল হ'ব বৰষুণ এৰিলে ভাল হ'ব আৰু।
বৰষুণ নিদিলে মানে এইটো অ ৰঙা মাটি হয় ন ত। অকনমান মানে কাদো কাদো হৈয়ে থাকে আৰু মানে। এতিয়া তিনি চাৰি দিন মান ভালকে ৰ'দ হ'ব লাগিব তেতিয়া আমি একদম ধুনীয়াকৈ ওলাব পাৰিম। মানে গাঁৱত গাঁওৰ ৰাস্তা বিলাকে। এইটোৱে সমস্যা অকনমান পানী হ'লে হয় পানী। ফেলে মানে কাদো হৈ যায় ইফাল সিফাল ঘূৰা ঘূৰি কৰিব নোৱাৰি। য'ত অকল মা অকল মানুহেই চলিব পাৰে। তাত অ তাত মানে চাইকেল বা মটৰ চাইকেল তেনেকে গাড়ী তেনেকে। চলাটো খুব সম্ভৱ নহয় সম্ভৱেই নহয়। হঘঘঘ।
তথাপিও গাঁৱত থাকি ভাল লাগে নে চহৰত থাকি।
এনেতো গা গা গা গাঁৱৰ গাঁৱতো ভাল মইতো গা মই। তো গাঁৱৰ মানুহেই হয় গাঁৱত থাকি ভাল লাগে।
এক টাকা।
মানে গাওঁখনে বেছি আপোন আৰু ইয়াতে মানে কি হয় আ পোনাৰ আ আ চিঞৰ চিঞৰ বা চিঞৰ অ চিঞৰ বাখৰবোৰ কম হয়। অ একদম কি কি বুলি কয় আপোনাৰ। এ নেচাৰেল যিটো বতাহ। মানে প্ৰাকৃতিকভাৱে যি বতাহ সেইবিলাক আমি পাওঁ কিন্তু আমি চহৰত থাকিলে। কি হয় আপোনাৰ চহৰত হ'লে এই ধূলি মাকতি শব্দ প্ৰদূ ষণ বায়ু প্ৰদূষণ সেইবিলাক মানে পাওঁ। মানে বহুত এৰাই চলিবলগীয়া হয়।
হয়।
আৰু আপোনাৰ কিবাত এহ এহ।
আৰু কি কয়?
এই।
হেল্ল'।
আপোনাৰ আ চহৰত হ'লে। মানে শব্দ প্ৰদূষণ বিলাক।
শব্দ প্ৰদূষণ হয় লেতেৰা হয় ৰা স্তা ঘাট বিলাক তেনেকুৱা। আৰু আপুনি আজিৰ দিনটো ঘৰতে থাকিব আৰু
হয় আজি মই ঘৰতে থাকিম অ ঘৰুৱা। কামটো থাকেই ঘৰত থাকিলেতো ঘৰুৱা কাম উলায়েই হয়।
আচ্ছা।
গোটেই কাম বিলাক কৰিব লাগে।
হয়।
গাঁৱৰ পৰিৱেশটো এনে বেয়া নহয়। গাঁৱৰ পৰিবেশ বিলাকটো ভালে লাগে হয় মানুহৰ জন মানে ইয়াতো জনসং-জনসংখ্যাতো কম থাকে নহ আৰু চিঞৰ বা খৰ বিলাক নাথাকে।
হা নাথাকে।
বাকী গাঁৱত থাকিলে গাঁৱত থাকিলে মানে একদম। ফ্ৰেছ কি বুলি কয় এইটো একদম তাজা, তাজা। তাজা, তাজা আম, কাঠাল এই বৰ্তমান আনাৰস এইবিলাক পোৱা যায়। মানে এইবিলাক জুম পাতি খালে ভাল লাগে আৰু সেইবিলাক শৰীৰ-শৰীৰৰ কাৰণে ভাল চহৰীয়া জীৱনোতো বনে সেই এ কেমিকেলি দি আমে খাব লাগে কেমিকেলি দি আনাৰচ। চেক খাব লাগে হয়।
আৰু আজিকালি প্ৰায়ভাগ মানুহে চহৰতে থাকা থাকিব লৈছে।
হয় চহৰীয়া জীৱন মানুহে বেছি কাৰণ চহ-চহৰীয়া জীৱনত সম্পদ এইকাৰণে হয় মানে
সুবিধাটো বেছি।
আ চহৰীয়া চহ-চহৰীয়া জীৱন চহৰীয়া জীৱন। এইটোৱে ভাল যে এ চহৰত আমি মানে এ বহুত এডভানটেজ থাকে ধৰা আপোনাৰ আ মেডিকেলৰ ক্ষেত্ৰত মেডিকেলৰ ক্ষেত্ৰত। বাকী এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত।
আ'।
এ এইবিলাক এডভানটেজ হয়, হয়।
হয়। এনেকে সেইটো কাৰণে সুবিধাজনক কাৰণে যোৱা হয় আৰু তাত।
হয় এনেকা সুবিধা বোৰ আছে ত' অ আ যান, যান বাহনৰ আপোনাৰ সুবিধা আছে। হয় বজাৰৰ সুবিধা আছে।
বজাৰ সুবিধা আছে তেনেকে আপুনি কোনটো ভাল পায় টাউনত নে।
নাই মই গা, গা, গা- গাওঁতে, গাওঁতে মোক বেছি ভাল লাগে। হয় আমি গাওঁতে যিহেতু ডাঙৰ দীঘল হৈছোঁ হয়। গাঁৱতে জন্ম লৈছো ত' গাওঁখনৰ লগ আমাৰ একদম নিবিৰ সম্পৰ্ক হৈ গ'ল। আমি মানে ফটককৈ আ মানে চহৰত গুচি গৈ কিনি চহৰৰ। চহৰৰ পৰিবেশৰ লগত আমি নিজকে খাপ খোৱাব নোৱাৰিম হয়। তাতে চহৰৰ, চহৰৰ যিবিলাক দৈনিন্দ মানে এ
তিন তিনালিপে মিলাব পোৱাটো টান হ'ব প্ৰথম অৱস্থাত।
হয়।
আৰু তেনেকুৱাই আৰু চহৰৰ মাজত পাৰ্থক্য। পাৰ্থক্যটো আৰু উম। আৰু আপুনি এতিয়া আপুনি এতিয়া ঘৰতে আছে নে ঘৰৰ বাহিৰত?
নাই এদি মই ঘৰত আছো ঘৰৰ মানে মানে অ কন মান চাইডত আছো মানে তাতে কি হয় হয় ঘৰৰ
হ হ।
ঘৰৰ ভিতৰত নেটৰ ইছু হয় আয় ত গাঁও গাঁওত ন, ত আমি এই জিঅ' ফাইবাৰ লগাইছো। জিঅ' ফাইবাৰৰ কাম নোহোৱা হৈ যায়।
আহ হ ঠিকেই।
হম।
মুঠতে নেটৱৰ্কটো পাব লাগব আৰু ন।
উম।
ত বাকি বাকি এই
হা?
আৰু কোৱা। কেনেকৈ হয়।
আশা কৰিছো গোটেই দিনটো ভালে ভালে যাওক, অ হয় আহ আপুনি যি যি কি যিবোৰ চিন চিন্তা কৰিছে সেইবিলাক সফল হক। ত' তেনেকৈয়ে আমি আগবাঢ়ি যাব লাগিব নিত্য জীৱনত। এ পোৱা হলে পুৱা হলে সন্ধিয়াও আহিব, ৰাতি হলে দিনো আহিব।
হয় আহিব আহিব আহিব।
হয়
হয় হা।